অফ।
অ শুনিছে।
শুনিছো তোমাৰ নামটো কোৱা।
মোৰ নাম বিদ্যুত।
অ তোমাৰ ঘৰ।
মোৰ শদিয়াত তোমাৰ।
মোৰো শদিয়াৰে শদিয়াৰ কোন জেগা পিছে।
মোৰ চেপা খোৱা তোমাৰ।
ইছলামপুৰৰ।
অ হয় নেকি। ইছলামপুৰ গৈ থাকোতো মই।
হয় নেকি।
অও।
এবাৰ আহিলে লগ পাম আক।
অ মাহী ঘৰ আছে মানে। নহয় মানে মাহী ঘৰ আছে।
কেতিয়া আহিছিলা,
মই লাষ্ট তোমাৰ আজি হ'ল চাৰি পাঁচদিন মান। পিছে ভাত পানী খালা।
বাকী কাম এতিয়া কি কৰি আছা পিছে?
মই এনেই তোমাৰ এতিয়া হায়াৰ ছেকেণ্ডৰী খতম কৰি মানে হেল্ল',
আচ্ছা- আচ্ছা।
অহ, ঘৰত মা, দেউতা মই বাহ তিনিজনী আছিলে দুজনী বিয়া হ'ল।
তুমি পিছে এতিয়া অকলে আৰু বিয়া চিয়া পাতা নাই?
নাই -নাই মই বিয়া পাতা নাই তোমাৰ ঘৰত কোন-কোন আছে?
মা, দেউতা আৰু মই তিনিটাই।
আচ্ছা -আচ্ছা পিছে ভাত পানী খালা?
অ', অ', ভা -ভাত পানী
যে খালোঁ গে। হেল্ল',
হেল্ল', অহ।
কিবা কৰি আছা নেকি?
নহয় এনেই ৰাস্তা ফালে ওলাই আহিছোঁ।
কি কৰা গেনো ৰাস্তাত?
তেনে আৰু নাপালে। কিমান ঘৰতে সোমাই থাকিম হয়। অলপ মানে আমনি লাগিছে ওলাই আহিছোঁ আৰু। এতিয়া ঘৰতেনে? হেল্ল',
গৰম কেনে কুৱা পিছে?
এ গৰম তামাম পুৰা গৰম পৰিছে হেল্ল', হেল্ল', গৰম কৈছো পুৰা তামাম থাকিব নোৱাৰি আৰু গৰমৰ পৰা।
কাৰেন
কাৰেণ্টটো আহা যোৱা- আহা যোৱা কৰি আছে আৰু।
উম, এইটোপ এই হে হেৰি নহয়?
অহ, কোৱা- কোৱা?
কি ক'ব পিছে? কি কওঁ পিছে?
হ ক'বাত ফুৰিব চুৰিব যোৱা নাই নেকি?
কৰবাত ফুৰিবলে যাম ত'।
অ, ক'ত যাম- ক'ত যাম বুলি ভাবি
অৰুণাচল ফালে যাব লাগিব।
অৰুণাচল যাব পাৰি বহুত জেগা আছে তাত।
লগতে যাম
অ', অহ, লগতে যাব পাৰি - পাৰি।
অ',
নে কি কোৱা?
হেল্ল',
কিমান টাইম লাগিব আৰু পাওঁতে?
অ শান্তিপুৰ গেটৰ পৰাতো এনেই আধা ঘণ্টা লাগে ইয়াৰ
অ',
স্পীড গ'লেটো এঘন্টা নালাগে আহ স্পীড গ'লেতো ইমান টাইম নালাগে লাহে লাহে ৰখি ৰখি গলে আধা ঘণ্টাত পাই যায় আৰু
অ এতিয়াতো তিনিচুকীয়াত আছে ন এতিয়াতো তিনিচুকীয়া ইয়াৰ পৰা যদি ডাইৰেক্ট ৰয়িং যাওঁ বুলি কও তেন্তে লাগিব দুই ঘণ্টা।
দুইঘণ্টা অ দুই ঘণ্টা লাগিব।
শদিয়াৰ পৰা দূৰ নালাগে বাৰু এতিয়াতো তিনিচুকীয়াত আছ ন এতিয়া যদি ৰয়িঙলে যাওঁ সময়টোতো দেৰি হ'ব লাগিবই।
অহ এইকেইদিন মানে পুৰা চৰ্দি
ওলাইছ নাই বাহিৰত
ৰ'দ আছে বাহিৰত ৰ'দ পূৰা তামাম ৰ'দ ইয়াত পিছে ঘৰত চবৰে ভাল ন?
অ ঘৰতটো চব ভালে মোৰ বাদে
চব্জি ভাত পানী কিহে, কি দি খালে হেল্ল'
অ কোৱা
ভাতটো কি দি খালা কি চব্জি?
ভাতটো যে আজি ৰাতিপুৱা পা খুৱাই নাই এতিয়ালৈকে দুপুৰীয়াহে কিবা এটা খাব লাগিব।
আৰু গৰমত ভাতটো নোহোমাই নহয়।
এই গৰমত যে ভাত চাত খাব মন নাযায় অ।
সেইটোৱে
ইমান কাহী আছা যে?
এই পূৰা চৰ্দি। সেদিনা আও গৰমত সেই বৰষুণ তিতি দিলোঁ বৰষুণ তিতি দিলোঁ এইকেইদিন
ঔষধ পাতি সেৱন কৰিবা
তাকে
ভাল ভাল ঔষধ খাবা তেতিয়া কাহটো ভাল হ'ব।
সেইটোৱে আও
উম
সেইবিলাক খাই থাকিবা মন নযায় নহয়। দৰৱ চৰব পা দৰৱ পাতিহে খাই থাকিব মন নাযায় মানে।
ডক্তৰক দেখাই কিনে খাবা গম পাইছা নাই।
হস্পিতেলত যোৱা হোৱা নাই টাইমে নেপাওঁ টাইম নেপাওঁ মানে ৰাতিপুৱা শুই উঠাই দেৰি হয়
আচ্ছা আচ্ছা যাব লাগে আকৌ তেনেকে নিজৰ দেটো অলপ চাব লাগিব না।
সেইটো হয় বাৰু
নহ'লে আৰু ইটো সিটো হৈ গৈ গৈয়ে থাকিব।
যাম বুলি ভাবি আছোঁ কাইলে পৰহিলে মানে যাব লাগিব।
হস্পিটাল গৈয় আহিবা গম পাইছা?
আমাৰ আকৌ শদিয়াত হস্পিটেলত ডাক্তৰে নাথাকে নহয়।
শদিয়া হস্পিটেলত ডক্তৰে নাথাকে নেকি? তাকেতো কি যে হ'ব তাত তাততো মানুহৰ সচাকে বহুত বিপদত পৰি আছে অ ন‌।
অ ডক্তৰ নাথাকে কেতিয়াবা এজন থাকে কেতিয়াবা দুজন থাকে প্ৰায়ভাগতো ডক্টৰে নাথাকে।
এই সমস্যাটো, ৰাস্তা ঘাটতো বেয়া হৈ গল এতিয়া। শদিয়াত গম পাইছা নাই?
অহ আহ
বনাই আছে কিন্তু মানে এতিয়াতো যিটো কণ্ডিচন হৈ আছে ন বহুত বেয়া মানে।
বেয়া বহুত ধূলি বালি
শদিয়া পৰা তিনিচুকীয়া আহোতে বাইকত কিমান ধূলি খাব লগা হয়।
অ
ৰাস্তাৰ কণ্ডিচন একেবাৰে বেয়া আৰু।
সি
ৰাস্তা কণ্ডিচন বো একেবাৰে বেয়া।
তাকেই ত আৰু এবছৰ দুবছ- তৰ লাগি যাব চাগে ন।
লাগিব লাগিব। বেছি লাগিলেও কম নালাগে। এবছৰতৰ লাগিবই।
বাকী তুমি বিয়া চিয়া কেতিয়া পাতিবা?
বিয়া যে এতিয়া ভবা নাই, পাতিম লাহেকে। পাতিম লাহেকৈ দুহেজাৰ তেত্ৰিছ মানত। আছে বয়স আছে এতিয়া এতিয়াতো পূৰা
এটি অল থৈ যাব।
অ তেত হে
ছোৱালী এজনী চাই দিবা বোলো।
ছোৱালী যে আছে ওচৰত আমাৰ গাঁৱত আছে চাব লাগিব ৰ'বা চাই দিম।
এনেই ধেমালি কৰিছো দেই বেয়া পাব নালাগে ক।
অ মইয়ো ধেমালিহে কৰিছো আক।
তাকেই ধেমালি বুজি পাব- লাগে ন।
অ এইটো ধেম লাইফত ধেমালি অলপ থাকিব লাগে। অ। যে ৰয়িং চয়িং ফালে গ'লে মানে ক'বা।
অ তোমাৰ কণ্টেক্ট নম্বৰটোতো এতিয়া আছে ন।
অ।
যাম যাম লগতে যাম আক-
অ। হেৰি অ নহ'লে দেওবাৰ মানে দেওবাৰ মানে পাৰি। এইটো দেওবাৰে যে দেওবাৰে দেওবাৰে কৈছো পাৰি।
অ ঠিক আছে ওলাবা তেন্তে আক।
অ দেওবাৰে নহ-
মই আৰু তাত যামে লগ।
অ।
চাৰি লগছ
পাৰি বাইকতে যাবগে লাগে।
আহি ল'ক। তেন্তে হ'লে খাটাং ন'?
হাআ খাটং খাটং দেওবাৰে খাটং তোমালোকে সেইফালৰ পৰা আহিবা আমি ইয়াত ওলাই যাম। থাকিমতো দুটাই। অ, খাটাং দেওবাৰে খাটাং। দেওবাৰে যাব পাৰিম অ। অ', অ', অ', অ', হেৰি নহয়? এ মই মানে পাছত ফন মাৰিম।
কোনোবা আছে কি ওচৰত অ', অ', অ',
অ', অ', অ', অ', হ'ব।